হেল্ল' আহ কি কৰিছা
সয়া এনেই বন আছো
ডিউটি কৈছা নেকি
অ ডিউটি আহিছো আজি
অ অ অ এনে ভালেই নহয় অ অ ভালে ভালে তাৰপিছত তোমাৰ ল'ৰাটোৱে কোন ক্লাছত?
এবাৰ কেজিওৱান।
অ।
মানে ৱানত। পাইছে এবাৰ কে বিলে নিছো, এবাৰ কে বিলে নিছো।
অ হেৰি সিদিনাখন তোমাৰ মানুহটোক পাইছিলো। তোমাৰ মানুহটোক খুুধিছিলো কোন হেৰিয়াত কোন ক্লাছত হেৰি বুলি আও ক'ত দিছে বুলি এই দোকানত পাইছিলো আৰু। অ।
এবাৰ কেবিলে লৈ গলো মানে এই মিছনৰ পৰা। তাত পঢ়া বিলাক অকমান ভাল বুলি শুনিছোঁ সেইটো কাৰণে। অ'! সেইটো কাৰণে, অ'! আৰু মানে খৰচ পাতি বিলাক অকমান কম যে এইটো
অ'! অ'! অ'! অ'! ঠিকেই আছে।
বাকী খানা পিনা খালে?
খানা পিনা, হোৱা নাই বাৰু অকন দেৰিকে খাম। মানে, ৰেডি কৰি থৈ দিছোঁ। মানুহজন কামলৈ গ'ল, মানুহজনক খোৱাই বোৱাই পঠিয়ালোঁ। আকৌ ল'ৰা ঘৰতে আছে। ল'ৰাক বনাই দিব লাগিব।
অ'!
তেতিয়া খাম আৰু। এতিয়াই এনেই ঘৰতে এনেই ইটো সিটো কৰি আছোঁ।
আচ্ছা।
তাৰপিছত আকৌ আজি মানে, মিটিং খন হোৱা কথা আছে জান? মিটিংখন কেইটা কেইটামান বজাত হ'ব?
চাৰিটামান বজাত ভাবিছোঁ!
অ'! অ'! মই আমাৰ ভন্টীক খবৰ দিছোঁ আৰু মোৰ লগৰ দুজনীমান আছে, সিহঁতকো কৈছোঁ।
অ'! ওচৰ পাজৰে মানুহখিনিক কৈ দিব আপুনি। যিখিনি চিনি পায় আৰু ইমান চিনি নোপোৱা বিলাকক ইমান হেৰি কৰি থাকিব নালাগে আৰু।
অ'! নকওঁ। মোৰ মই যা যাৰ লগত মোৰ ভাল ধৰ মই সেইবিলাকক কৈছোঁ আৰু। জোন য'ত যাই যাব আৰু ন'।
উম, আপোনালোকো আহিব পাৰিব। মানে জানিব
ম মইটোতো যামেই বাৰু মইটোতো যামেই। জানি থম পি পিছে পৰে, পিছে পৰে নহয়, নকওঁ বুলি মই সেইটো নক কওঁ মানে পিছে পৰে দৰকাৰ হ'ব পাৰে ন'। সেই এইটো বাহাদুৰি নামাৰোঁ নকৰোঁ বুলি।
এতিয়া কি হয় ঠিক নাই। মই এতিয়া ইমান বছৰে কৰি কৰি মই এতিয়া চিনিয়ৰ পচ এটাত পাইছো ধৰি লওক। কিবা এটা আছে কাৰণে, উম! ধেমালি ল'ৰা কিমান সৰুতে মানুহে ভয়ে খায়। মানুহে যে ভয় তাই ল'ৰা এৰি পেলাই কাম কৰিব গৈছে। অ'! তাৰপিছত অ'! তাৰ পিছত মানুহে আকৌ স্কুটি ললোঁ যে, সেইটোতো চকু। -কু। সেইবিলাকে মানে, অ'! বহুতখিনি কৰিছোঁ। অ'! কাম কৰি অ'! লকডাউনৰ সময়ৰ পৰাই কৰিছোঁ। সেইটোৱে মইতো একো লাজ নকৰোঁ। উম, ধুনীয়া ইনকাম আছে। মই নিজেই বহুত খিনি কৰিছোঁ। ঘৰ বনালোঁ, কিবা কৰিলোঁ, অ'! সেইটোৱে সেইটোৱে। উম!
উম। সেইটো কাৰণে, এনেকে মওঁ মাজত তে গৈছিলো অফিচলৈ, আমি সোমাম বুলিয়ে আমি তিনিজনীমান গৈছিলো।
উম।
তাৰপাছত আকৌ কি মন গ'ল জানো, আকৌ দেখোন হেৰি কৰি থাকিলো। তল পৰি থাকিলো, তাৰ পাছত আমাৰ ভন্টিও মানে য'ত য'তে ততে কাম বিচাৰি ফুৰিছে, কাম চাম পোৱাই নাই। বহুত জেগাতে বোলে কাম বিচাৰি পাল কাম বিচাৰিছিলে, পোৱাই নাই কাগজ দিছে তাৰ পাছত এই আগত এই স্কুল এখনত কৰি আছিলে তাই, সহজে নাপ পায়ে আমাৰ ইয়াত কামেই পাবলৈ টান। তাৰপিছত তেজপ, এ স্কুল এখনত আগতে কৰি আছিলে আৰু। স্কুলখনো মানে এনেকে বন্ ন্ধ হৈ গ'ল।
উম, মেইন কথা য'তে ত'তে কৰিবলৈ অসুবিধা ন, মানে টাইম বিলাক অভাৰ হৈ যায়, সাতটা আঠটা লেকে ৰাতি দিগদাৰ হয় ন।
উম, সেইটো কাৰণে দিগদাৰ অ', চবতে টাইম দি মিলাবলে এতিয়া টাইম এটা চবৰে থাকে ন সেই টাইম মতে কৰিব লাগে, কাম।
ইয়াত- ইয়াত এতিয়া আঠটাৰ পৰা ধৰি লওক চাৰিটালেকে, তাৰপিছত আপোনাৰ এ নটাৰ প পৰা পাঁচটালৈকে, সেনেকে মিলাই ল'ব পাৰি। দিনতে হৈ যায় দিনৰ ভাগতে আৰু এনেই থকাতকে কৰি থাকিলে টকা-পইচা আহি থাকিলে কি প্ৰবলেম আছে।
অ' সেইটোৱেইটো। তাইৰ হেৰি পোৱালিকেইটাও মানে, এটা মানে হেৰিয়াত পঢ়ি আছে ল'ৰাটো। ছোৱালীজনী এইটত, সেইটো কাৰণে মানে তাই মোক কৈ আছিলে তই কাম এটা মোক বিচাৰি দিবিচোন বুলি, মই দুই জেগা মানত ফোন কৰিলো কাম এতিয়া নাই বুলিয়ে কৈছে, তাৰপাছত মোক ক'লো কি তই এনেকে এনেকে হেৰিয়া আনদাৰত সোমাবি আৰু সোমাই লৈ পেলাই টো টাইম টেবুল থাকিব। তেতিয়া ভালেহে, এনেকে বুলি কৈছো আৰু তোৰ কামটো তই কি কাম কৰ, তই সেইটো বাচি লবি হয়নে নহয়?
অ সেইটোৱেই।
কি আপুনি কি কাম?? কৰিব বুলি তাত সুধি লব তাৰ পিছত সুধি লৈ পেলাই আকৌ হেৰি কৰিব ট্ৰেইনিং মাৰিব লাগিব তই এসপ্তাহ
উম সেইটোৱে।
ট্ৰেইনিং মৰাৰ পিছতে তোৰ জইন হ'ব। কোনোবাই পইচা পাতি তেতিয়া মানুহক সুধি পুচি থাকিব নালাগে আৰু তেতিয়া ধৰ তাৰ সিহঁতৰ হেৰি মতে একাউণ্টত সোমাই যাব।
সেইটোৱে অ। আৰু সময়মতে পাই সেইটো বস্তু ভাল। মাইক তাৰিখৰ পৰা পাঁচ তাৰিখৰ ভিতৰত মানে সেইটো ডেটত পাবই আৰু বেলেগ মানে কাম কৰিলে ধৰি লওক টাইম বাৰ তাৰিখ পোন্ধৰ তাৰিখ সনেকে মাহটোৱে শেষ হৈ গৈ অ উম অ এইটো ক্ষেত্ৰ নোৱাৰে আৰু চাই থকা হব ন মানুজনী। ভালকে খাইছে নে নাই? খোৱাটোও পাব খোৱাটো খৰচা নহয়। আৰু কাম নো কি আৰু ঘৰত আমি যিখিনি অ কাম বেমাৰী চালে অকমান বেছি হয় অ অকনমান বেছি। হেখিনি নোৱাৰে যে চবে সেইটোৱে মেন কথা অ মইতো সেইটো লাইনতে কৰিছিলো প্ৰথমতে।
অ এতিয়া তুমি বেলেগ লাইনত এতিয়া তুমি অফিছত?
অ এতিয়া মই অফিচ লাইনত কৰি আছো।
কেনে অফিচত হ'ল ন?
উ চিনিয়ৰ বুলি নহয় মোক মানে মেমহতে জানে ন মানে তাৰপিছতে হেৰি নিজে কলে মানে ফিল ষ্টফ আৰু অফিচ স্টফ বিচাৰি ফুৰিছিলে। আমাৰ মানে এগৰাকী কিবা বেমাৰত কাৰণে ওলাব লগা হ'ল এ অসদনিয়ে মোক দি দিছিল নিজে উকযাছি দিছে মানে ভগৱানৰ লাকত দিছ
অ ঠিকে আছে তোমাৰ কামটো ভাল আছে এতিয়া দেই
অ চাৰে নটাত আহোঁ তাৰপিছতে সন্ধিয়া পাঁচটাত যাওঁ
পাঁছটাত ছুটি হয় অ ঠিকে আছে
কিমান কৰিম নহ'লে আৰু কাম কৰি কৰি মানে, আমনি নালাগে ননষ্টপ আৰু ওলাই আহিলো যেতিয়া যে কামৰ কাৰণে এতিয়া সোমাই থাকি নিব নোৱাৰোতো।
অ', তুমি নোৱাৰা এতিয়া ঘৰত বহি থাকিবলৈ, কৰি থাকিব লাগিব এতিয়া।
উম।
এ, কৈ একো নাই নহয়, তুমি কৈ, আকৌ ঘৰখনত থাকিলেয়ো এনেই টাইম পাছ নহয়।
সেইটোয়ে আপুনিও চাবচোন ওলাই, ওলাই আহা পাছত নোৱাৰে এনেই সোমাই থাকিলে প্ৰব্লেম নাই, কৰোঁ, নকৰোঁ নিজৰ কথা। ওলাই আহিলে নোৱাৰি আৰু কাৰণ কিছুমান দায়িত্ব লৈ লোৱা হয়, ন? উম, অ', উম, নহয় বিশেষকে, বিশেষ মই কৰিলে কৰি থাকিবলৈ মন যায় মানে ঘৰৰ ভিতৰত সোমাই পেলাই আমনিহে লাগে।
আগৰ পৰা মানে বাহিৰতে থকা হ'ল যে, আৰু ভালো লাগে হয়, নে নহয়? এ, তেনেকৈ চব মানুহ লগ পালে মানে কিমান ভাল লাগে হয়, নে?
উম, আমি নানান ধৰণৰ মানুহ লগ পাওঁতো।
উম, এতিয়া ইয়াত এনেই ইফাল, সিফাল কৰি থাকিলে ঘৰখনত থাকিলে কিমান আমনি লাগে।
আমনি, ঘৰ সংসাৰ জ্বালা
খনত বোলো ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে এনেই আমাৰ এটাক কৈছিলোঁ মই সোমাই লওঁ বুলি, কৈছে নালাগে এনেকে বুলি কৈছে মই মানে মোৰ ছোৱালীজনীৰ কিবা লেঠা এটা আছে মানে লেঠা ত' মাৰ পেলাই মানে পাৰিলে মানে আহা চ মানে সোমাম বুলি ভাবিছো আৰু। অ', সেইটো তাইৰ লেঠা এটা আ আছে ন'।
উম।
এ নৱেম্বৰ মানত। সেইটো কাৰণে তাই লেঠাটো ভাঙি লওঁ আকৌ মই নগলেও নহ'ব।
সেইটোৱেটো মাক যেতিয়া আপুনি।
মাক যেতিয়া যাবই লাগি
উম, সেইটোৱে।
মা নিজৰ মাকেহে কৰিব এইখিনি ন'।
উম।
এতিয়া শাহুৱেকহতে নিজৰ মাকে যিখিনি কৰিব শাহুহন্তে নো ক'ত কৰিব।
উম। সেইটোতো হয় মা নিচিনা কোনো হ'ব নোৱাৰে, উম।
তেনে মানে মই এতিয়া অকন হে খালি কে আছো আৰু।
ঠিকে
উম'।
বাকী ফুৰিব কৰিব কোৱা নাই অ' বেলেগৰ ঘৰত দিছো এ' এই এইটো চাইডে যে গলি এটা আছে এইফালে গলি এটা আছে যে সেইফালে মানুহে ঘৰত দিছো।
অঁ'। মে
তাৰো মাক থাকে যে ল'ৰা তাৰো মাাক থাকে যে।
চিনি পাইছো অ',। তাৰপিছত মেম আকৌ হেৰি চাগে ছাৰহোত আহিব চাগে।
আমাৰ এতিয়া হেৰি ম -মানে মেল হেৰি লোৱা নাই। কেণ্ডিডেট নাই সেইকাৰণে মোক ল'ব লগা হ'ল। ফিমেল
আহ', ঠিকেই আছে অ'।
তাৰমানে সেই মেলৰ উ' ইমান ত প্ৰয়োজন নহয়গৈ ন।
মেম কেইজনী হেৰি ব্যৱসায়বিলাক বহুত ভাল ন এই আ-আমি এটা গৈছিলোঁ যে এইফালে মাাজগাঁওফালে তাৰপাছত অঁ',। ইমান ব্যৱহাৰ ভাল নহয় ম'ম
উম আৰু ফৰ্চ নকৰে মৰ্জি টো নিজৰ হয়। কাকো কোনোও ফৰ্চ নকৰেতটো। এনে নিজ-নিজে। কাম কৰিব নিজে পইচা পাব ন। এনেকুৱা ইচ্ছাটো নিজৰ হ'ব উম'। বাকী ফুৰিব যোৱা নাই ছোৱলি ঘৰত যোৱা নাই হেলল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'
শুনা নাই
মাতো শোনা নোপোৱা হৈ গৈছিল আপোনাৰ।
অ ময়ো তোমাৰ মাতটো শুনা নাই কিবাোৱা মই বো কাটিদিলা নেকি
নাই কাটা নাই কাটা মই আকৌ কটা নাই ম ই ভাবিছো কি হল আছে।
মই বোলো' হল কাট দিলেি নহ'লে বেলেগ কিব ক আহিলে নেকি
নাই নাই নাই তেনেকুৱা একো নাই তাৰ পিছত মাতো কিয় শুনা নোবোৱা কথা নাই বতৰা নাই মানে মাতটো শুনা নোপোৱা হৈ গ'লো
হেল্ল হেল্ল কে আছো।
অ আপুনিও হেল্ল কৰি আছে মই হেল্ল কৰি আছো হে কৰবাত ফুৰিব বোলো যোৱা নাই। ছোৱালীহত
ফুৰিবলৈও এতিয়া ছোৱালী ঘত যোৱা না একেবাৰে যাম আওঁ আৰু গৈ থাকিবনোৱাৰা ঘৰ খনৰ জেমেলা পটক পটক গৈ উঠাকিব নোৱাৰো
সেইটোৱে মানুহো কম যে
দিগদাৰ ন ঘৰৰ আৰু ভাত পানী বনোৱা
উম লৰা আছে হাজবেণ্ড। একে আমাৰো কাম বন কৰি ওলাই আহিব পাৰো এতিয়া লৰা এইখন স্কুলত দিয়াৰ পৰা মানে ৰাতিপুৱা চাৰে সাতটা তাক পঠাবই লাগে চাৰিটাতে উঠো। কিবা হৈছে নেটৱৰ্কৰ প্ৰব্লেম দেখাইছে নেকি। ভইচটো ভালকে শুনা পোৱা নাই হেল্ল' হেল্ল উ হেল্ল' হেল্ল' হেল্ল'